শুনিছো এতিয়া। তই শুনিছ নাই মোৰ মাতটো ভালকে অঁ এই উঠনি নেটত নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে অথনি কাট খাই গ'ল নেকি শুনি নোপোৱা হ'লোঁ উম। তাৰপিছত কি কৰি আছ অঁ কি কৰি আছ মই ভাত খোৱাই নাই। অ' মই ভাত খোৱাই নাই এতিয়ালৈকে এই বনাই আছে মইয়ে বনালো বাৰু ভাতকেইটা। ভাত তোৰ অ' পথাৰ গৈছে সেই সন্ধিয়া টাইমত আহিছে। তাৰ পিছত মই বনালো চব তাৰ পিছত
এতিয়া ক'ত আছ?
মই এই ৰাস্তাত।
অ, কি কৰি আছ?
এ, এনেই, খুচ কাঢ়ি
অ, বাকী, বাকী ঠিকে, থাকে আছে, নহয়। মইও এনেই মানে বাহিৰতে ঘৰৰ পৰা বাহিৰত অকমান খোজকাঢ়িছো।
অ' মই বাহিৰতে ৰাস্তাতে খোজকাঢ়ি আছো অ' তাকেতো।
ত খানা পিনা কি লগত বনিছে চব চব্জি কোনে বনাইছে মায় নেকি?
মই নহয় মই বনালো ভাতকেইটা বনালো তাৰপিছত দালিকণ দিলো দালি বনাইছো। বেছি নবনাওঁ মই মানে বেছি বনাব নাজানো অকল ভাত কেইটা আৰু দালি কেইটা এনেকে দিব জানো আৰু বা কি মাছ আছে শুকান মাছ।
অঁ।
আজি মাছকে ফ্ৰাই চাই কৰিব চাগে কি কৰে নাজানো। বাকী ভাজিকণ মোৰ অ' ভাজিকণ মোৰ দায়িত্ব নহয় মানে বাকী কেইটাহে মোৰ দায়িত্ব মে মাছ আমাৰ পথাৰত পথাৰত হাল বাইছিলে না তেতিয়া পাইছিলো মাছ কেইটামান তাৰ পিছত আমাৰ এই খাল এটা আছিলে, খালটো সিঁজিলো তাতো পালো কেইটামান সেই তেনেকেই আছে গোটাই শুকাই থৈ দিয়া আছে। এ মাছ মই ধৰিবলৈ নাযাওঁ। মই ঘৰত থকা প্ৰাণী। অ' চব ঘৰৰ মানুহে কয়, মই মানে সেইবিলাক নকৰোঁ, মই একদম ঘৰত থাকোঁ আৰু।
ঠিকেই আৰু তেনেকেই ন', সেইটোৱেটো ঘৰটো-ঘৰটো নহ'লে ক'ৰবাত গুচি যাব। ঘৰতে থাকিব লাগে ন' হয় নাই কহ।
মানুহ নাই যে আমাৰ ঘৰত বেছি অকল তিনিটাহে সেইকাৰণে মইও ঘৰত থাকিব লাগে বাকীকেইটা পথাৰত গ'লে মই ঘ
অ', অ' ঠিকে ঘৰত এজন লাগেই ঘৰত নহ'লে আকৌ কোনোবা আহিলে ঘৰত মানুহ লগ
সেইটোৱেটো অহ', অহ'। প্ৰব্লেম হৈছে আৰু আজিকালি দিন বিলাক বেয়া ন'। অ' সেইকাৰণে মানে, ত' এইবিলাক বেপাৰী বিলাক আহে যে সেইবিলাকে বেয়া আৰু।
বহুত বেয়া উম, গম পাইছো চ' সিহঁতে দিন-দিনত আহে, ৰাতিটো ৰাতি সিহঁতে বেলেগ কিবা কৰিব পাৰে। তেনেকুৱা আৰু কি কৰিবি।
বস্তুখিনি দিনত বস্তুখিনি চাই লয় ক'ত কি আছে, তাৰপিছত ৰাতি হৈ তাত কৰি দিয়ে আৰু।
উম, ৰাতি কাম-কাম খাৰা
খালি নাই?
উম। ভাত বনোৱাই নাই বনামহে মইও এতিয়া, মইও ভাত ভাত খোৱা নাই ভাত, চব্জি বনাম আৰু ধুনীয়াকে এতিয়া ভাতটো বনাই পেলাই খাম। খাই পেলাই তোৰ এতিয়া অকমান এনেই আৰু ৰিপৰ্ট চিপৰ্টো মাথা এটা মাৰিব লগা আছে, মাৰিম আৰু মাৰি পেলাই তোৰ কৰিম আৰু সেইবিলাক।
কিবা ইণ্টাৰ্ণশিপ ইণ্টাৰ্ণশ্বিপ-ইণ্টাৰ্ণশ্বিপৰ ৰিপৰ্ট নে, তহঁতৰ ইণ্টাৰ্ণশ্বিপত
অ' ইণ্টানৰ-ইণ্টানৰ-ইণ্টানৰ ৰিপৰ্ত।
অ', অ' ঠিকে আছে।
ইণ্টাৰ্ণৰ ইণ্টাৰ্ণৰ ৰিপৰ্টটো দিব লগা আছে
অ', অ' ঠিকে আছে। শুনিছো শুনিছো মই শুনি আছো তই শুনিছ নাই।
অ' মইও শুনি আছো, ঠিকে শুনি আছো।
খালি নেটটো অকণমান শ্ল' যে, সেইকাৰণে লেটকে যায় কথাটো অলপ।
অ', নেটটো সেই তেনেকুৱা আৰু কি কৰিবি।
উম উম। একো নাই, প্ৰব্লেম নাই, নেটৱৰ্কৰ প্ৰব্লেম আৰু আমি গাঁৱত থাকো যে, সেইকাৰণে এইবিলাক মানে অকণমান হেৰি বেয়া।
গাঁৱত হেই তেনেকুৱাই হয় আৰু কি কৰিবি, তাৰপিছত কিবা তহঁতৰ ফালে বতৰ কেনেকুৱা আজি?
এ বতৰা ইমান ৰ'দ নাই আৰু মাজতে ৰ'দ দিছিলে, অকণমান তাৰপিছত হেই বতৰ টো ভালেই আৰু আজি দেই, ইমান গৰম চৰম নাই তেতিয়াও মোৰ হ'লেও গম এটা উঠে আৰু। উম, অকমান-অকমান গৰম এটা আছে।
খালি এনেকুৱা আৰু গুপগুপুৰীয়া গৰমটো উঠা নাই যে, সেইটো কাৰণে ভাল হৈছে গুপগুপুৰীয়া গৰমটো উঠিলে আকৌ বেয়া। বৰষুণ চৰষুণ দি দিয়ে ন'। গুপগুপীয়া গৰমটো নুঠিলে ভাল, গুপগুপীয়া গৰমটো উঠিলে অলপ গৰম।
অ বেয়া আছে তাৰপিছত কালি সেই গ ঠাণ্ডা আছ আছিলে ন অলপ কঠাল খালো কঁঠাল খাইও মানে ইমান গম উঠ ঠা নাই নৰ্মেল হে হৈ আছে বহুত দিনৰ মূৰত খালো কঁঠালটো
কঠালে খোৱা নাই কঠাল খাম খাম কে খাবই পৰা হোৱা নাই
এই গাঁৱত থাকিলেহে এইবিলাক খাবলে ভাল পাই যায় না বস স্তুবিলাক এতিয়া টাউনত থাকিলে সেইবিলাক নেপায় নহয় আ কিনি খাব লাগিব খালে নহলেবাতো গছ চছ নাই উম সেইটোয়েটো সেইকাৰণে গাঁৱত থকা এটা প্লাছ পইণ্ট আছে আকৌ অঁ ঠিকে আছে উম গাঁৱত থাকিলে সেইটোৱে ভাল আউ বস্তুবিলাক কিনি আ ব নালাগে এনেকে খাব পাৰি
উম উম কালি
আহ
কালি টাউনলে বস্তু অলপ ভৱালোৱে মই কালি টাউনৰ বস্তু অলপ পঠালো বস্তু অলপ পঠাই পেলাই
অ অহা
অ চাই পেলাই আহে আৰু এতিয়াও হৈছে কঁঠাল চঠাল কিনি কিনিহে খাব জা হৈছে বোলে অলপ পঠাই দে বোলে তেনেকুৱা কি কৰিবি উপায় নাই টাউনত
অ অ অ এই ঠিকেই আছে অঁ টাউনত থাকিলে বেয়া সেইটো গাঁৱত থাকিলেতোন ইচ্ছামতে খাব পাৰি ন কিমান খাওঁ তই এভেইলেবল আউ
আনো
উম বাকী এতিয়া কি বনাবি ভাতৰ লগত
বাক বাক এই ভাতৰ লগত মই সেই দালি আৰু শুকান মাছ কেইটামান এ দালি বনাম ভাত বনাম তাৰ পিছত শুকান মাছ কেইটামান মৰো আছে শুকান মাছকে বনাম আউ
অ ঠিকে আছে তেনেকে খাব লাগে ঠাণ্ডা পা এই ঠাণ্ডা ভাত থাকিলে বাউ হেই এইটো কি কয় পানীতিয়া
পানীয়াটো খাবলে ভাল অ এই ৰাতিপুৱা টাইমত খালে অকমান কিবা আকৌ অ সেইটো হয় বাৰু আৰু তাতে তে তাতে তাতে লগতে কঁঠাল গুটি কেইটামান থাকিলেটো আৰু ভাল
অ পুৰি মেলি খাব লাগে তাকে মজা লাগিব নহয় একদম আহ হেল্ল শুনিছা নাই হেল্ল'- হেল্ল'